চাৰ অ অ কি কৰি আছিলা।
অ মই তোমাৰ তুমি
অ মই তোমাৰ এই ভাত পানী খাই অকমান বহিছো মানে
অ অ আচ্ছা
বাকী ভালনে?
বাকী আছো আৰু ঠিকেই তোমাক কোৱাচোন
ময়ো আছোঁ আছোঁ ভাত পানী খালা নেকি
ভাত পানী মই খোৱা নাই মোৰ মানে অলপ খোৱা দেৰি হয়
অ অ অ তাকে মই মানে তোমাৰ এই হেৰি এটা লিখি আছিলো এই আলোচনী এখনত দিবলে মানে মোক কৈছিলে পেকেইটা লিখি দিবাচোন সেইবিলাক কিবা মানে ভাল টপিক এটা আৰু সমাজত বৰ্তমান সিহঁৰ লগত জড়িত জীৱনৰ লগত জড়িত মই বোলো মই কিবা অলপ লিখাৰ আগত মানে আলোচনা কৰি লওঁ অলপ লগৰ সমনি আহক অমান জ্যেষ্ঠ হওক তেনেকুৱা লগত আলোচনা কৰিলো মান মই অলপ অ মানুহ মৰ এনেকুৱা ধৰণ টপিক বাছি লৈছো যে ভুল বা আমি যোন বিলাক আচলতে ভুল কৰোঁ সেই ভুল বিলাকে আচলতে কেনেকে আমাক জীৱনত মানে সহায় কৰে মানে আচলতে বা শি শিক্ষক এ যে মানে আমাক কেনেকে শিক্ষা দিয়ে ভুলসমূহে সেইবিলাকৰ ওপৰত মানে আহ হেই কৰিব বিচাৰিছো আৰম্ভ কৰিব পাৰো নে মই হয় এতিয়া চোৱা দে এতিয়া আমাৰ অসমীয়া ত এখাৰ কথা আছে যে ভুল জীৱনৰ বা আমি যোন বিলাক ভুল কৰো ভুল বিলাকে আমাক যথেষ্ট শিক খা দিয়ে যেতি ভুলো এটা জীৱনৰ মানুহ মানুহৰ এজন শিক্ষক মানে এটা শিক্ষকৰ দায়িত্ব পালন কৰে বুলি কৈছো কাৰণ আমি ভুল কেতিয়া কৰিম যেতিয়া আমি এটা কাম কৰিম তেতিয়া আমি ভুল কৰিম হয়নে নহয় আৰু কামটো যেতিয়া আমি সঠিক সঠিক ব্যৱস্থাৰে নকৰি আমি কিবা যদি অলপ যোনটো প প্ৰকাৰে কৰিব লাগিছিলে সেইটো প্ৰকাৰে নকৰি যদি বেলেগ প্ৰকাৰে কওঁ তেতিয়াহে ভুল কৰিম। আৰু ভুল কৰা মানে আমি কামটো কৰিছোঁ আৰু কামটো। আমি কোনোবা খিনি নহয় কোনোবা খিনিত ভুল কৰিছো সেইকাৰণে আমাৰ। সেইটো সম্পূৰ্ণৰূপে ফলটো নোলালে এতিয়া ভুলটো কৰাৰ পিছত। আমি সম্পূৰ্ণ ফলটো নাপালো নোপোৱাৰ কাৰণে আমি গম পাম যে কৰিব লাগিছিলে। কোন কেনেকৈ বা আমি কোনখিনি আচলতে সেইখিনিত আমি অসাৱধ অসাৱধান হৈছিলো। যাৰ ফলস্বৰূপে আমাৰ ভুল হ'ল হয় নহয় গম পাইছা নাই।
হয় হয়।
এতিয়া প্ৰথম কথাটো আ আমি। কিছুমান মানুহৰ মনত এইটো এটা বহুত বেয়া ধাৰণা আছে যে ভুল কৰাটো এটা আটাইতক। কৈ ডাঙৰ অপৰাধ ভুল কৰাটো এ এটা মানে। অক্ষমনীয় গুণ বুলি মানুহৰ মনত ধান ধাৰণা আছে কিন্তু তুমি। তুমি আজি চাবা যে যোনবিলাক সফল মানুহ আছে। সেই সফল মানুহ বিলাকে ভুল কৰিবলৈ মানে বা কাম কৰিবলৈ কিতাপ ভয় নকৰে কাৰণ। তুমি কোনোবা এটা কাম কৰোতে হয় তাৰ দুটাই থাকিব। পচিবিলিতি হয় তুমি শুদ্ধ কৰিবা নহয় ভুল কৰিবা হয় নে নহয়। শুদ্ধ কৰিলে শুদ্ধ কৰিলে কামটোত সফল হ'ব বা ভুল কৰিলে তাত বিফল হ'বা। কথাটো সেইটোৱে কিন্তু অ। কথাটো হৈ গ'ল যে আজি বহুত বিফলতাৰ মাজে মানুহখিনি পাৰ হৈছে বা সফল ব্যক্তিখিনি। পাৰ হৈছে। তাৰমানে তেওঁলোকেও জীৱনত যথেষ্টখিনি ভুল কৰিছে হয়নে নহয় এতিয়া আমি সেই কথা। আচলতে ভুলৰ পৰা আমি শিক্ষাটো লোৱা উচিত এইটোও নহয়। যে আমি ভুল মই এই বুলি ক'লো যে ভুলৰ পৰা আমি শিক্ষা পাওঁ গতিকে ভুল বেয়া নহয়। সেইটো বুলি কোৱাৰ পিছত তুমি যদি বায়ে প্ৰতি জীৱনত। একেটা ভুলকে কৈ থাকা বা প্ৰত্যেক দিনা যদি একেটা ভুলকে কৈ থাকা তেনেহলেটো ম। খামি হ'ব হয়নে নহয় বাৰু। আচলতে মানুহ এজনৰ মানে সফল মানুহ আৰু এজন অসফল মানুহৰ মাজৰ। পাৰ্থক্যটো ভুল কৰাত নহয় গম পাইছা নে। তাৰ পাৰ্থক্য তাৰ পাৰ্থক্যটো হৈছে ভুলৰ পৰা শিক্ষা লোৱা ভুলতটো চি। চব মানুহে কৰে মানুহ মাতৃেই ভুল সেইটো এটা কথা আছে অসমীয়াত যে মানুহ মাতৃ ভুল হ'বই। কাৰণ নতুন নতুন কাম এটা বা নতুন আমি বস্তু এটা বিষয় এটা পঢ়োঁতে বা। অ', নতুন এটা ব্যৱস্থাৰ মাজত সোমাওতে আমি গম নাপাওঁ তাত কি হ'বগে কি নহ'বগে। গতিকে আমি কি কৰিব পাৰো ম মাত্ৰ আমি তাত আমি চেষ্টা কৰিব পাৰো গম পাইছা নাই। সেইকাৰণে। ভগ-ভগৱান শ্ৰীকৃষ্ণই যে গীতাত এখাৰ কথা কৈছে যে কৰ্ম কৰা তাৰ ফলটো চিন্তা কৰিব নালাগে। ফলটো কিয় চিন্তা কৰিব নালাগে। প্ৰথম কামটো কৰোতে আমি জাষ্ট কামটো কৰিম আমি তাত আমি নিজৰ। আ যিমানখিনি পটেঞ্চিয়েল আছে বা আমি কৰা যোনটো সামৰ্থ্য আছে সেই সামৰ্থ্যটো দি কৰিম। যদি কিবা। খিনি ভুল হয় তেনেহ'লে তাৰ পৰা আমি শিক্ষাটোলৈ পুনৰ কৰিম তেতিয়াততো আমি ফল পামেই।
হয় হয় উম উম।
বা তেতিয়াও যদি নাপাওঁ তাতো কিবা এটা চাগে আমাৰ ক্ৰুটি ৰৈ গৈছে। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ গম পাইছা এজন। এজন সফল মানুহ আৰু বিফল মানুহ দুইজনে ভুল কৰে কিন্তু ভুল ক'ত কৰে। যোনজন সফল মানুহ সেই মানুহজনে ভুলৰ পৰা শিক্ষা লয়। তেখেতে যোনটো কাম কৰি এবাৰ ভুল কৰিলে সেই ভুলতটো দ্বিতীয়বাৰ নকৰে, বা কোনখিনিত- ভুল হৈছিলে সেই গোটেই এনালাইচিছ খিনি কৰে। কিন্তু আনহাতে বিফল মানুহে এজনে ভুল কৰিলে কি কৰিবি, ভুলটোৰ পৰা শিক্ষা খিনি নলয়। তেখেতে পুনৰ কামটো আৰু অধিক তীব্ৰতাৰে কৰিব। বা অধিক তোমাৰ খং ৰাগেৰে কামটো কৰিবলৈ চাব, যাৰ ফলস্বৰূপে আকৌ তেখেতে একেটা ভুলীয়াকেই কৈ থাকিব। বা তেখেতে সেই বস্তুটো ৰিমেম্বাৰ নকৰে বা মনত- তেনেকুৱা কথাখিনি গম পাইছে। গতিকে আহ- তুমি এইটো কি বুলি ভাবা যে মানুহৰ ভুল কটো এটা ডাঙৰ গুণ নেকি ধৰা কোনো বা কিবাখিনি ক্ষেত্ৰত ভুল কৰিব পাৰে মানুহৰ সম্বন্ধৰ ক্ষেত্ৰতে হওক মই এতিয়া যেনিবা অকল সফলতাৰ ক্ষেত্ৰতে কৈ আছোঁ। সেইটো নহয়, বা মানুহে কেতিয়াবা আঁহ সম-সম্বন্ধৰ ক্ষেত্ৰতো ভুল কৰিব পাৰে। কেতিয়াবা আঁহ কিবা-কিবি পৰীক্ষাৰ ক্ষেত্ৰতো কিবা-কিবি ভুল মানে তেখেত তেখেতলোকে পঢ়া শুনাতো ভুল কৰিব পাৰে বা সময় ব্যৱহাৰৰ ক্ষেত্ৰতো আচলতে ভুল কৰিব পাৰে। তে সেই কথাটো তুমি কেনেকে চোৱা যে এটা ভুলটোক এজ এ তুমি ক্ৰাইম হিচাপে চোৱা। নে অপৰাধ হিচাপে চোৱা। নে কেনেধৰণে চোৱা নে এটা সাধাৰণ এনেকুৱা এটা প্ৰক্ৰিয়া চোৱা যোনটো জৰিয়তে মানুহে ন- তেন এটা বস্তু শিকিব পাৰেনে, কৈ ছোৱা তুমি আৰু তুমি কি কবা ইয়াৰ ওপৰত?
অ', তাকে তুমি উম তুমি মোৰ যিখিনি কথা আছিলে সেইখিনি কলাই এতিয়া আহঁ আমাৰ আমাৰ সমাজত এনেকে কথা কোৱা দেখা যায় যে মানে মানুহে দেখি শিকে, লিখি শিকে আৰু ঠিকেই শিকে। এতিয়া আহ', জন্ম জন্মই পৰা আমাৰ কি হয় আহ এতিয়া এতিয়া এ' এজন মানুহ জন্ম হয়। তেতিয়া তেওঁলোকে আমাৰ উম যিখিনি শিক্ষাৰ পৰা বহুত খিনি কথা শিকে উম পঢ়া-শুনা কৰি। আৰু, আৰু তাৰ উপৰিও মানুহে যিখিনি পৰিৱেশত মানে যিখিনি দেখে- তাৰ পৰাও বহুত খিনি শিকে। খ খাই পৰা যেতিয়া ফোন কৰে তাৰপৰাও এনেই যিয়ে মানে জীৱনত কেতিয়াও ভুল কৰা নাই। এতিয়া তুমি যি সফল আৰু বিফল মানুহৰ, মানুহৰ কথা কলা। তেওঁলোকেও- এতিয়া তেওঁলোকেও কিন্তু সেই মানে যি ভুল কৰি মানে ভুল কৰিছে জীৱনত- কিন্তু তেওঁলোকৰ মাজত এ' এটা এটাই পাৰ্থক্য আছে যে এ যি সফল মানুহ আছে তেওঁলোকে নিজৰ ভুলৰ পৰা তেওঁলোকে শিক্ষা লাভ কৰি কৰিছে, আৰু পুনৰ সেই একেটা ভুলকে তেওঁলোকে কৰা নাই। কিন্তু- যি সকলে মানে তোমাৰ- ভুলক নিজৰ লাজ বা ব্যৰ্থতা বুলি ভাবি পেলাই তেওঁলোকে মানে আহঁ- সেইখিনি আপোনাৰ কৰে বা সেই ভুলৰ পৰা যদি একো নিশিকে সেইখিনি মানুহ কেতিয়াও মানে জীৱনত সফল হ'ব নোৱাৰে। এতিয়া যদি আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ কথা কওঁ- এই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত বহুতো মানে ভুল হোৱাটো মানে ভুল হোৱাতটো একেবাৰে স্বাভাৱিক কথা। কাৰণ অঁ', কাৰণ কি হয়- ছাত্ৰী আছে মানে পৰীক্ষাত নম্বৰ আহিলে- আঁহ', বা উম, কেতিয়াবা ভুল উত্তৰত সময়মতে তেওঁলোকে- পঢ়া-শুনা নকৰিব পাৰে। কিন্তু এইবোৰৰ বাবে তেওঁলোকে হতাশ নহয় মানে ক'ত ভুল হৈছে তাক এটা- মানে তাক বিচাৰি উলিয়াই সেইটো কেনেদৰে সংশোধন কৰিব পাৰি সেইটোহে মানে বেছি গুৰুত্বপূৰ্ণ। এইদৰে যদি উম, একেদৰে যদি আমি চাবলৈ যাওঁ যে এজন খেলুৱৈ হওক বা বিজ্ঞানী এজন হওক বা ব্ৱসায়ী বা মানে যিকোনো ধৰা সফল এজন ব্যক্তিয়ে আমাৰ জীৱনত তোমাৰ বহু ব্যৰ্থতাৰ সন্মুখীন হৈছে কিন্তু তেওঁলোকে তেওঁলোকে তেওঁলোকে সেইবোৰৰ পৰা তেওঁলোকে হাৰ নামানি নিজৰ ভুলৰ পৰা শিক্ষা লৈ পুনৰ চেষ্টা কৰিছে সেইবাবে তেওঁলোক আজি এজন এজন ব্যক্তি হৈ আছে কিন্তু আজিকালি আজিকালি মাননে কি হয় যিখিনি আমাৰ যুৱক মানে বহু যুৱকে তেওঁলোকৰ সৰু সৰু ব্যৰ্থতাতে মানে তেওঁলোকে হাৰ মানি দিয়ে। মনত ৰাখিব লাগে কিন্তু আমি মনত ৰাখিব লাগে যে মানে ব্যৰ্থতা মানে সেইবিলাকে মানে শেষ নহয়। এতিয়া ব্যৰ্থতাই আমাক পৰিশ্ৰম বা ধৈৰ্যশিল কৰি তুলিব পাৰে।
হয়, হয়, নিশ্চিত ৰূপে হয়, হয়, হয়, হয়।
যদি আমি নিজৰ ভুলতটো স্বীকাৰ কৰি সেয়া শুধৰোৱাৰ চেষ্টা কৰো তেন্তে আমি ভৱিষ্যত আমি মানে অতি ভাল ফল লাভ কৰিব পাৰিম আৰু নিজ ভুলৰ বাবে আনক দোষ দিয়াৰ সলনি যদি আমি এ নিজকে কেনেদৰে উন্নত কৰিব পাৰো তাৰ চেষ্টা কৰো সেইটো কিন্তু এটা মোৰ মতে যদি কবলৈ যা কবলৈ যাওঁ সেইটো এটা মানে বুদ্ধিমানৰ কাম।
হয়, হয়, নিশ্চিত ৰূপে তুমি এতিয়া যোনখিনি কথা কৈছা একচুৱেলী আ প্রকৃততে সঁচা কথা বা গোটেই কথাখিনি আচলতে আহ তুমিও গোটেইখিনি যিমানখিনি কথা সামৰিছা ময়ো সামৰিছো মই এৰি থৈ যোৱা কথাখিনি তুমি সামৰি ধৰিছা গোটেইখিনি সামৰি লৈছা কথাখিনি। আমি যদি অভাৰ অল এটা একদম ডাঙৰ বা সুস্থ মানসিকতাৰে চাওঁ কথাখিনি। আচলতে ভুল শুদ্ধৰ ভুল শুদ্ধৰ মাজৰ সেই কথাটোৱে হৈ গ'ল শিক্ষাটোৰ কথা যোনটো কৈছোঁ আমি হয় নে নহয় এতিয়া আমি নতুন কাম এটা কৰিবলৈ যাওঁতে মই সেইটোৱে কৈছো যে বেছিভাগ আমাৰ সেইটো থাকিব যে ভুল হবও পাৰে কিন্তু সেইটো আচলতে তাক আচলতে ক্ৰাইম বা মানে তোমাৰ কি বুলি কম উম, যোনটো বেয়া বুলি চোৱাটো আচলতে এটা ঠেক মানসিকতাৰ পৰিচয় বুলি হব গম পাইছা নে নাই ঠেক মানসিকতাৰ পৰিচয় দিব। আচলতে, জীৱনত সফলতা-বিফলতা কেতিয়া থাকিব! কাৰণ আমি জীৱনটোক কোনো ঠাইতে আমি সীমাবদ্ধ হৈ ৰ নৰোও, কোনোবা তাৰ দিশতে হওঁক বা কতো নহওঁক! গতিকে, সফলতা-বিফলতা বুলি আমি এটা ক্ষেত্ৰতহে ক'ব পাৰিম যে ইমানটো আমি আ যে সিমানলৈকে আমি সফল হৈছোঁ সেইটোহে কপিম। কিন্তু ইয়াৰ আচলতে কোনো লিমিটেশচন নাথাকে। ইনফিনিটি, যিমানলৈকে আমি যিমান সময়লৈকে আমি জীয়াই আছোঁ। যিমান সময়লৈকে বৰ্তি আছোঁ, সিমান সময়লৈকে আমি সেই যাত্ৰা কৰি যাবই লাগিব। হয় নে নহয়? আমি ভুল কৰিব লাগিব শিকিব লাগিব। কিন্তু প্ৰথম কথাটো এইটো, সেইবুলি আমি আ ভুল ভুলটোৰ পৰা শিক্ষা পাম বুলি আমি কিন্তু নিজৰ আচলতে স্বয়ংকৰ কিছুমান জানি বুজি ভুল কৰিব নালাগিব। আৰু এয়া আৰু কি হ'ব পাৰে, লোকৰ ভুলৰ পৰা শিক্ষাটো এটা বহুত ডাঙৰ কথা। গম পাইছানে নাই? সেই ক্ষেত্ৰত মই এটা চাজেষ্ট কৰিম। এতিয়া যিমানসকল ডাঙৰ ডাঙৰ উদ্যোগ পতিয়ে হওঁক বা যিমানবোৰ সফল ব্যক্তিয়ে আজি আ তেওঁ মানে এ যে, তোমাৰ আদৰ্শবান লোক হিচাপে স্থাপিত হৈছে। তেওঁলোকৰ আচলতে আত্মজীৱনী পঢ়িব লাগে। তুমি পঢ়িছা নাই জানো? আমাৰ আব্দুল কালামদেৱৰ যোনটো উইংছ অৱ ফায়াৰ আছে বা অসমীয়াত ক'বলৈ গ'লে অগ্নিৰ দেউকা আছে। ৰুবুল মাউতৰ আত্মজীৱনী খনে হওঁক মহাত্মা গান্ধীৰ আত্মজীৱনীয়ে হওঁক, মোৰ সত্যৰ অম্বেষন সেইবিলাক হওঁক। ডাঙৰ ডাঙৰ ব্যক্তি বিলাকৰ আত্মজীৱনী পঢ়িলে হয় কি গম পাইছে নাই? তেওঁলোকে আমাৰ বয়সত বা আমাৰ সময়ত তেওঁলোকে যি যি সমস্যাৰ সন্মুখীন হৈছিলে বা তেওঁলোকে যি যি ভুল কৰিছিলে। সেই ভুলবিলাকৰ কথা আমি গম পাম। গম পাইছা, যাৰ ফলস্বৰূপে আমি তেতিয়া কোনোবা এটা ডিচিজন মেকিঙতে হওঁক বা কোনোবা এটা কাম কামৰ ক্ষেত্ৰতে হওঁক আমি গ'ম পাম যে, এইটো কৰাটো উচিত নহয়। কাৰণ এ, আ, এনেধৰণৰ ব্যক্তিয়ে, এনেধৰণে চিটুৱেচনটো হেণ্ডেল কৰিছিলে। এনেধৰণে কৰা কাৰণে তেওঁলোকে ভুল হৈছিলে বা আ, সেই ক্ষেত্ৰত ব্যৰ্থ হৈছিলে। গতিকে, এই ক্ষেত্ৰত আমি কি কৰিব লাগে, লোকৰ ভুলৰ পৰা শিকিব লাগে। লোকে ভুল কৰিলে আমি সে তেওঁলোকৰ ভুলত আমি, আচলতে তেওঁলোককো যিসমূহ ভুল কৰিছে, তেওঁলোকৰ পৰা শিকিব লাগে। তেওঁলোকক সাহস দিব লাগে। তেওঁলোকৰ সৈতে আমি মানে সহযাত্ৰী হ'ব লাগে, তেওঁলোকৰ লগত আমি আচলতে আ, সহযোগিতাটো মোৰ বেছি সেই প্ৰিফাৰেঞ্চ দিওঁ। প্ৰতিযোগিতাতকৈ, তুমি কি ভাবা? লোকৰ ভুল কোনোবা এজনে ভুল কৰিলে তেওঁৰ ভুলত আমি আচলতে হাঁহি খিকিন্দালি কৰোঁ। বা তেখেতক আমি আচলতে তুচ্চ জ্ঞান কৰোঁ, সেইটো কৰিব লাগে, নে তেখেতে যোনখিনি ভুল কৰিছে সেই ভুল খিনি যাতে আমি অনুধাৱন কৰোঁ। আমি আমাৰ জীৱনত যাতে সেই ভুলখিনি নকৰোঁ, আৰু তেওঁক যাতে আমি সাহস দিওঁ। যাতে তেওঁ আৰু অ, মানে হেৰি কৰে। কাৰণ সমাজখনত এইটো হৈ আছে যে মানুহে আজিকালি নতুন এটা কাম বা এ, নতুন বস্তু এটা কৰিবলৈ এইটো এই কাৰণে ভয় কৰে কাৰণ, তেওঁলোকৰ সেই আমি যদি তেওঁলোকে ভুল কৰে, আমি তেওঁলোকক জাষ্টিফাই কৰিম। তেওঁলোক বিফল বুলি। তুমি জানো কৈছিলা, তেওঁলোক ব্যৰ্থ হ'ব বুলি। তেওঁলোক অ, মানে, জ্ঞানী নহয় বুলি কি, সেইটো হিচাপে কম? গতিকে, সেই মানসিকতাটো তুমি কেনেধৰণে ন্যচাত কৰিবলৈ চাবা, তুমি নামানা বা সেইটোৰ বিষয়ে কি কবা?
হয়, হয়, সেইটো এটা তোমাৰ গুৰুত্বপূৰ্ণ কথা কৈছা তুমি। আজিকালি কি হয়, এ মানুহে যদি এবাৰ বিফল হয় মানুহে পুনৰ সেই কামটো কৰিবলৈ তেওঁলোকে ভয় কৰে, বা লাজ কৰে। ইয়াৰ একমা ত, কাৰণ হৈছে, আমাৰ যি সমাজখন, মানে সমাজৰ যিটো মানসিকতা, তাৰ বাবেই তেওঁলোকে মানে সেইটো কৰিবলৈ, ভয় কৰে। কাৰণ, আজিকালি কি হয, ক, যে যেতিয়া কোনোবা এজন মানুহে এবাৰ এটা ভুল কৰিব তেতিয়া তেওঁ, সেই মানুহবিলাকে কি কৰে, তেওঁলোকক হাঁহি, মানে তেওঁলোকক হাঁহে বা ঠাট্টা কৰে বা ইটিংকিং কৰে। ত, এনেস্থলত তেওঁলোকে এ, যি মানুহজনে তোমাৰ কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিছিল, তেওঁৰ মনত বহুত খিনি আঘাত পায়, বা আ, তেওঁ মানে পুনৰ সেই কামটো কৰিবলৈ মানে ভয় কৰে। সেইক্ষেত্ৰত তাত যদি ক'বলৈ যাওঁ, আমাৰ সমাজখনৰ গাত মানে এটা এটা বহুত ডাঙৰ ভুল আছে। আমি সেইবোৰ মানে লক্ষ্য, মানে লক্ষ্যন কৰিব লাগে আৰু এ, যেতিয়া বে, এজন